হেল্ল', হেল্ল'। অ হিমাংশু।
অঁহ অভিজি, অঁহ ভাত খালোঁ।
কিহে দি খালি?
আমাৰ যে দালি বটাহ আছিল কণী আছিল আৰু- এইতটো কি কয়- কঠাল ৰঙালাও আগৰ মানে কিবা সেই চব্জি বনাইছিল খাৰটাইপৰ।
অ, অ ঠিকে আছে, ঠিকে আছে।
তহঁতি খালি?
খালোঁ খালোঁ।
কি আছিলে তেন্তে?
আমাৰো চছেম আছিল দালি বটা কণী তাৰপিছত দালি আৰু ভাত।
উম হয়।
তহঁতৰ কি নৰ্মেল কণী খাওঁ নে বাহু বালি?
আমাৰ চ'ব হে।
বাহু বলিও খা নৰ্মেলো খা।
উম।
বাহু বলি দাম খালী বেছি অলপ।
ইয়া ইয়া দেজ ৰিজন।
উম উম। বাকী- মই ভাবছো কি, অসমৰ যে চাহ উদ্যোগ।
উম।
উদ্যোগৰ মানে মই ভাবছো অলপ কথা পাতো ত লগত মানে।
চাহ উদ্যোগৰ।
এই বিষয়টো মানে তোৰ অসমৰ অৰ্থনীতি ইতিহাস আৰু। সংস্কৃতিৰ লগত অতি ঘনিষ্ট ভাৱে জড়িত মানে- ত এই বিষয়টোত আলোচনা কৰিব খোজানা নাই চি।
উমঁ উমঁ টপিকটো ভালেই চাহ উদ্যোগ-
হয়ঁ!
উমঁ চাহ উদ্যোগ মানে হেৰ তোমাৰ কাৰণে মানে এটা ব্যৱসায় নহয় আৰু মানে
অঁ!
মানে বিশ্বৰ বহুত দেশত মানে আচাম টি। আমাৰ মানে মানে সেই মানে দেশৰ আমাৰ মানে অসমৰ বাহিৰে বা ভাৰতৰ বাহিৰে যিবিলাক দেশ আছে আৰু। তাতে মানে আচাম জিলা নামটো শুনিলে মানে আৰু ভাল লাগে আৰু মানে।
সেইটোৱে ডিপেন বুলে কবি আৰু হেৰি ঠিক কৈছে দে চাৰ। প্ৰথমে হেৰি চাহ উদ্যোগ কেতিয়া আৰম্ভ হৈছিল কচোন ৰাহুল?
অসমতো চাহ উদ্যোগ- আৰম্ভণি ওঠৰশ তেইশ চনতে হৈছিল।
অঁ অঁ।
সেই মত মানে স্কটিছ অ মানে যোনটো অভিযাত্ৰী আছিলে আৰু ৰবাৰ্ট ব্ৰুজ। মানে অসমত মানে স্থানীয় চাহগছৰ আৱিষ্কাৰ কৰিছিল আৰু। পিছত মানে অসম কোম্পেনীয়ে ইয়াক মানে বাণিজ্যিক ভাৱে চাল- উৎপাদান কৰাৰ আৰম্ভ কৰে আৰু।
উমঁ উমঁ সেই মানে সেইটোৱে অসমৰ বাবে এটা ঐতিহাসিক ঘটনা আছিল আৰু। তাৰ পিছত মানে চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ মানে অন্যতম এটা ভেটি হিচাপে গঢ় লৈ উঠিছে।
হয়ঁ হয়ঁ মানে আজিও মানে ধৰ- ভাৰতৰ মানে সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত মানে- অসমতটো মানে মেইন আৰু যিহেতু অসম চাহৰ বাবে বহুত বিখ্যাত অ ন কাৰণ অসমৰ জলবায়ুটো বা যিটো অসমৰ যি উৰ্বৰা মাটি আৰু অসমত যিটো- পৰ্যাপ্ত পৰিমণৰ বৰষুণ হয় ন আৰু উষ্ণ পৰিৱেশ। মানে এই বস্তু এইকেইটা বস্তু মানে চাহৰ বাবে উপযোগী আৰু চাহ খেতিৰ বাবে। আৰু সেই গোটেইকেইটা বস্তু মানে- ভাৰতৰ যিবিলাক ৰাজ্য আছে সেইবিলাকত মানে অসমত জানি বেছি ভাল আৰু সেইকাৰণে- চাহ খেতিটো বেছি ভালকে হয় আৰু সেইকাৰণে বিখ্যাত আৰু।
হেৰি সেয়া কি বুলি কয়- অসমত মানে কোন কোন মানে জিলাত বেছিকে চাহ খেতি কৰা হয়।
অসমৰ- এতিয়া সেই হিচাপে মই যাতে ডিব্ৰুগড়- ন আপাৰ আসাম চাইডে বেছি কৰা হয় যেনেকে ডিব্ৰুগড়, তিনিচুকীয়। এতিয়া শিৱসাগৰ, যোৰহাট যোৰহাট অন্য একদম ফেমাচ আৰু গোলঘাট। আৰু শোণিতপুৰ, বিশ্বনাথ চাৰিআলি। কাছাৰ কৰিমগঞ্জ এইবিলাক মানে বেছিকে খেতি কৰা হয় আৰু।
অঁ অঁ মই শুনিছো মানে অসমৰ চাহৰ সোৱাদ বিশ্ববিখ্যাত।
আহ আহ সেইটো সঁচা সঁচা মানে কাৰণ- অসমৰ চাহৰ মানে যিটো চাহৰ ৰঙৰ যিটো মানে গাঢ়তা। বা যিটো গোন্ধ মানে একদম বহুত মনোমোহ গোন্ধ আৰু আৰু। সোৱাদটো আৰু বহুত ভাল আৰু শক্তিশালী সোৱাদ আৰু। সেয়ে মানে ধৰ ইউৰোপ, ৰাছিয়া আৰু মধ্য প্ৰাচ্য- বিশ আৰু বহন্ন বিভিন্ন দেশলৈ মানে অসমৰ চাহটো ৰপ্তানি কৰা হয় আৰু।
অ', মানে অসমৰ মানে চাহ উদ্যোগত কিমান লোকক মানে কৰ্মসস্থাপন দিয়ে?
অসমৰ চাহ উদ্যোগ মানে বিশেষকে মানে ধৰ চাহ জনগোষ্ঠীৰ লোকসকলক মানে সেইবিলাকো বেছি কৰ্ম সংস্থাপনে তাৰ ওপৰতো লাখ, লাখ মানুহে উদ্যোগৰ ওপৰত নিভৰ্ৰশীল আৰু। বিশেষকে চাহ বাগিচাৰ শ্ৰমিকসকল পৰিচালক যিবিলাক বিজ্ঞানী আছে বা পৰিবহন কৰ্মী ব্যৱসায় বা চাহ পেকেজিং কৰা কৰ্মীসকল সেই মানে বহু এইবিলাক আৰু মানে উদ্যোগৰ উদ্যোগটোৰ লগত মানে যিসকল ব্যক্তি জড়িত আছে আৰু সেইবিলাকে মানে আৰু। আৰু তেওঁলোকৰ এইটো এইটোৰ জৰিয়তে ইনকামো কৰে বা জীৱিকা নিৰ্বাহ হয়।
অ', অ', মানে তোৰ সেই চাহ বাগিচাত মানে মহিলাাসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ ন।
অ', অ', সেইটো গুৰুত্বপূৰ্ণ কাৰণ মানে চাহ চাহপাতটো ছিঙাৰ ক্ষেত্ৰত মানে এইবিলাকতো বেছিভাগ মহিলাই অকলে কৰ না অ', আৰু তেওঁলোকৰ মানে দক্ষতা আৰু পৰিশ্ৰমৰ ফলতে মানে উন্নত মানৰ চাহটো উৎপাদন কৰাটো সম্ভৱ হয় আৰু।
উম, উম। মানে তোৰ হেৰি চাহপাত সংগ্ৰহ কৰাৰ পিছত কি, কি মানে ভাত থাকে।
থাপান ষ্টেপৰ কথা কৈছা ন মান প্ৰথমতে মানে কোমল চাহপাতটো সংগ্ৰহ কৰা হয়। তাৰ পিছত ৱেট হেৰিং কৰে। বা ৰুলিং কৰে। তাৰপিছত অক্সিডেশচন কৰে তাত ড্ৰাইিং কৰে তাত গ্ৰেডিং কৰে আৰু পেকেজিং কৰে তাৰে পিছত এনেকে মানে এই, এই ছয় সাতটা মান ষ্টেপ থাকে আৰু এই, এই ছয় সাতটা ষ্টেপ কৰাৰ পিছত মানে আৰু পেকেজিং চেকেজিং কৰে তাৰপিছত পেকজিং কৰে তাৰে পিছত লেবেলিং কৰে এইবিলাক চব কৰাৰ পিছত মানে আৰু বিক্ৰীৰ কাৰণে ওলাই লৈ যায় আৰু।
অ', অ', মানে তোৰ ইয়াৰ অৰ্থ চাহ উৎপাদন এটা যথেষ্ট বৈজ্ঞানিক আৰু সু সংসিত প্ৰক্ৰিয়া।
হয়, হয় কাৰণ উ মান মানে ধৰ চাহপাতৰ যিটো মানদণ্ড সেইটো আমি বজাই ৰাখিব কাৰণে আধুনিক যন্ত্ৰ পাতি বা বিজ্ঞানসন্মত পদ্ধতি। আৰু দক্ষ জনাবলৈ প্ৰয়োজন হয় আৰু।
উম, সেইটো হয় দেচোন মানে। অসমত মানে অৰ্থনীতিত এই উদ্যোগৰ মানে অৱদানটো কেনেকুৱা?
অসমৰ অৰ্থনীতিত চাবিই আৰু এ অসমত মানে তই কি কয় অসমত ত চাহ উদ্যোগে মানে ৰাজ্যৰ মানে ৰাজহথটো বৃদ্ধি কৰে আৰু বা ৰপ্তানিৰ জৰি়য়তে বিভিন্ন দেশৰ মানে বৈদেশিক মুদ্ৰাটো আহৰণ কৰে। ত গ্ৰাম উন্নয়নত সহায় কৰে বা লক্ষাধিক পৰিয়ালৰ মানে জীৱিকা নিশ্চিত কৰে আৰু মানে।
অ', অ'। আৰু তোৰ মানে হেৰি ভাল লাগে এইগিলা কথা শুনিছা উদ্যোগৰ কথা। সঁচাকৈয়ে মানে আমি জানিব লগা কথা এইবোৰ চাহ উদ্যোগৰ বিষয়ে।
হয় হয় চাহউদ্যোগে মানে এটা অতুলিনীয় অৱদান আগবঢ়াই আছে আৰু।
বাকী অলপ সেই কথা কচোন তোৰ দাৰ্জিলিঙটোতো চাহৰ কাৰণে বিখ্যাত। অলপ দাৰ্জিলিঙৰ চাহ আৰু অসমৰ চাহৰ বিষয়ে কচোন মানে তাৰে পাৰ্থক্যটো কি?
সেইটো কি কওঁ আৰু দাৰ্জিলিঙৰ চাহতটো বেলেগ। অলপ বেলেগ হয় আৰু অসমৰ অসমৰ চাহটো অলপ বেলেগ হয় আৰু।
অ'।
সেইটো সিমান গম নাপাওঁ আৰু দাৰ্জিলিঙৰ চাহ আৰু। এইটোৰ বিষয়ে মানে সেনেকুৱা। কিন্তু অসমৰ চাহটো অলপ বেছি ভাল আৰু কাৰণ এ অসমৰ যি
জলবায়ু পৰিৱৰ্তনে মানে চাহ উদ্যোগত কেনেদৰে প্ৰভাৱ পেলায়?
জলবায়ুৰ পৰিৱৰ্তন চবি মানে চাহাগছৰ বৰষুণতো কণ্টিনিউ লাগবইয়ে। আৰু আৰু উপযুক্ত উষ্ণতা তাৰ প্ৰয়োজন হয় আৰু কিন্তু যিহেতু বৰ্তমান সময়ত মানে গৰমটো বেছি হৈ গেছে না আৰু বৰষুণতো নিয়মীয়া কে বৰষুণে নিদিয়ে। আৰু বানপানী আৰু খৰাঙে মানে উৎপাদনটো অলপ মানে কম কৰি দিয়ে আৰু বা চাহৰ যিটো গুণগত মান থাকে। সেইটো মানটোত মানে অলপ প্ৰভাৱ পৰে আৰু মানে।
আচ্ছা ইয়াৰ কাৰণে মানে তোৰ খেতিয়কসকলৰ কিবা লোকচান হয় নেকি?
হয় হয় কাৰণ চবেই উৎপাদন যেতিয়া এটা কমি যায় তেতিয়া মানে খৰচটো বাঢ়ি যায় না আৰু লাভো লাভটো কমি যায় কাৰণ বহুতো মানে ক্ষুদ্ৰ চাহ খেতিয়কে মানে আৰ্থিক সমস্যাৰ সন্মুখীন হয় আৰু এতিয়া।
আচ্ছা আচ্ছা মানে ক্ষুদ্ৰ মানে চাহ খেতিয়ক বুলি যে কলি সেই মানে কি বুজা যায় সেইকেইতাক?
ক্ষুদ্ৰ চাহ খেতিয়ক মানে সেই আৰু ধৰ যিসকল কৃষকে মানে সৰু মাটিত চাহ খেতি কৰে মানে অলপ মাটিত চাহ খেতি কৰে। বা ডাঙৰ ডাঙৰ ডাঙৰ বাগিছাৰ মালিক নহয় আৰু তেওঁলোকক মানে ক্ষুদ্ৰ চাহ বাগিছা বুলি ক্ষুদ্ৰ চাহ খেতিয়ক বুলি কয় আৰু কাৰণ বৰ্তমান মানে অসমত চাহ উৎপাদনত তেওঁলোকে মানে যথেষ্ট অৱদান আগবঢ়াই আছে আৰু।
অঁহহহ আৰু তোৰ মানে সিহঁতেও মানে কিবা সমস্যাৰ সন্মুখীন হব লগা হয় নেকি?
ক্ষুদ্ৰ খেতিয়কসকলে, অঁ। চাবেই উন্নত মানৰ সাৰ তাৰপিছত ঔষধৰ মূল্য বৃদ্ধি হৈ যায় ধৰক যিটো মূল্য থাকে সেইটো নাপায় সিহঁতে। তাৰ প্ৰযুক্তিগৃত জ্ঞানৰ অভাৱ থাকে। ঋণৰ সুবিধা সীমিত হয়। বা বজাৰত পোনপটীয়া বিক্ৰিৰ সুবিধা না নাপায় আৰু এইবিলাক প্ৰব্লেম ফেচ কৰে আৰু তেওঁলোকে। যিহেতু তেওঁলোকে সৰু ন সৰু খিতাপ ত এইবিলাক বস্তু ত এ প্ৰব্লেম ফেচ কৰে আৰু।
আচ্ছা। আৰু চৰকাৰে মানে সিহঁতৰ কাৰণে মানে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?
চৰকাৰে ধৰ তাৰ কাৰণে প্ৰশিক্ষণটো কৰিছে মানে শিকাই আছে আৰু কেনেকে কি কৰিব লাগে বা আৰ্থিক সহায় কৰে। উন্নত চাহৰ ব্যৱস্থা কৰি দি আছে, বা কৃষক কৃষি যিবিলাক মানে ব্যক্তি মানে খেতি কৰি আছে আৰু চাহৰ। তেওঁলোকক মানে আৰু কৃষিৰ পৰামৰ্শ দি আছে আৰু বা বিভিন্ন কল্যণমূলক আঁচনিৰ জৰিয়তে মানে সহায় আগবঢ়াই আছে আৰু।
আচ্ছা আৰু মানে এই চাহ উদ্যোগটোৰ ক্ষেত্ৰত মানে তোৰ, শ্ৰমিকসকলৰ ভূমিকাটো কেনেকুৱা?
চাহ উদ্যোগৰ ক্ষেত্ৰত। মানে চাহত শ্ৰমিকসকলে মেইন দেচোন, কাৰণ চাহপাত সংগ্ৰহ কৰে, এতে বাগিচা খনৰ যত্ন কৰে। বা চাহপাত বিলাক উৎপাদন কৰে, প্ৰস্তুত কৰে মান সকলো ক্ষেত্ৰতে আৰু শ্ৰমিকসক এটা গৰুতপূৰ্ণ, অবদ্ধান আছে।
চাহ আৰু মানে আমি শ্ৰমিকসকলৰ মানে কল্যাণৰ বাবে আৰু কি কি ব্ৱস্থা লব পাৰিম?
শ্ৰমিকসকলৰ । মানে ধৰ, বহু চাহ বাগিচাত মানে বাসস্থান, বা চিকিৎসা আহ, বিদ্যালয়, খোৱাপানী বা সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। যদি সকলো ঠাইতে মানে একে মানদণ্ড বজাই, বজাই ৰাখ হোৱা নাই মানে সেইকাৰণে তথাপিও মানে উন্নয়নৰ প্ৰচেষ্টাটো চলি আছে আৰু। এইবিলাক মানে কৰিব লাগিব আৰু চাহ বাগিচাব বিলাক মানেমি ভালকে ঘৰ-চৰ বনাই দিব লাগিব। চিকিৎসা্ৱস্থাটো ভালকে ৰাখব লাগিব, বিদ্যালয় ৰাখবা লাগিব আমি। বা খোৱা পানীৰ ব্যৱস্থাটো কৰি ৰাখবা লাগিব সেইবিলাক
অ, আৰু তোৰ সেই, অসমত মানে চাহটো বাহিৰলৈ মানে কেনেকে পঠোৱা হয়, ৰপ্তানি কৰা হয়।
অসমৰ চাহ।
বিদেশলৈ পঠোৱা, যে হয়।
মানে চাহ, প্ৰথমতে অসমতে মানে চাহটো প্ৰস্তুত কৰি লয়। প্ৰস্তুত কৰি তাত নিলাম কৰে বা পোনপটীয়াকৈ ব্যৱসায় বিক্ৰী কৰা হয়। বা তাৰ পিছত, পেকট কৰে বা বাল্ক অৰ্ডাৰত মানে বিভিন্ন দেশলৈ মানে ৰপ্তানি কৰি দিয়ে আৰু ইয়াৰ ফলত মানে কি হয় আৰু তাৰ ফলত মানে, ভাৰতৰ বৈদেশিক সেই মুদ্ৰা লাভ কৰে আৰু মানে ফৰেন কাৰেঞ্চিটো লাভ কৰে, সেইটোৱে।
আৰু মানে অসমৰ চাহৰ মানে, বিশেষত্বটো কি? বিশ্ব বজাৰৰ।
সেয়ে মানে চাহ অসমৰ চাহৰ ৰংটো গাঢ় হয়, শক্তিশালী সোৱাদ। থাকে এটা আৰু যিটো অসমৰ চাহ, মানে গোন্ধটো সেই তটো মানে, বিশেষ ভাৱে জনপ্ৰিয় আৰু। আৰু এইকেইটাই মানে এই তিনিটা বস্তু মানে অসমৰ চাহক মানে বেলেগ চাহ। পাত বিলাকৰ পৰা মানে অলপ পৃথক, কৰি ৰাখিছে আৰু।
উম,